শুনিছোঁ, শুনিছোঁ।
আহ, কি কৰিছা পিছে?
এনেই আছো ৰ তুমি?
অ, ময়ু এনেই আছিলো, ভাবিলো এবাৰ তোমাক ফোন কৰো কথা পাতো বহুত দিন মানে কি, কয় আমি লগে পোৱা নাছিলো মানে সেই যোৱা তোমাৰ অ, কি কয় কলেজ যে শেষ হল তেতিয়াৰ পৰাই হয়।
অ, ভালে কৰিলা দিয়া অ, ভাবিছিলো ভাবি আছিলো ফোন কৰিম, কৰিম বুলি।
কি কৰি আছা পিছে?
মই জা অলপ আগতে ভাত খাই উঠিলোঁ।
আচ্ছা কি খালা পিছে আজি ভাতৰ ফালে।
আজি অ' দালি চব্জি।
আচ্ছা। আৰু পিছে বতৰ কেনেকুৱা তোমালোকৰ ফালে আজি।
বতাৰ বহুত বহুত ব- গৰমে বহুত পৰিছে এতিয়া অলপ আগতে বৰষুণ
অ' দিলে নেকি তোমালোকৰ ফালে।
উম, বৰষুণ দিছে অলপ আগতে এতিয়া এতিয়া আৰু ৰ'দ দিছে।
আমাৰ ফালে ঠগালে জানা গাঁৱৰ ফালে।
ঠগালে।
মানে কি হ'ল অলপ আগতে দে সে কৰিছিলে যে বৰষুণ দিবই মানে বহুত। কিন্তু বৰষুণ নিদিলে, কলা কৈ আহিছিলে আৰু বতাহ দি আহিছিলে। বৰষুণটো গুচি গ'ল কোনোবা বেলেগ ঠাইলৈ।
অ' তুমিও ক'ত আছা পিছে এতিয়া।
মই তোমাৰ গাঁৱৰ ফালে আছোঁ।
অ', অ'।
ছাগলীৰ চাগে মাত শুনিয়ে আছা।
হয় হয় হয়, শুনি আছোঁ।
পিছে এই গৰমৰ বন্ধতো ফুৰিব যোৱা নাই।
গৰমৰ বন্ধত তোমাৰ এনেই প্রত্যেক বছৰে বাৰু ক'ৰবাত ক'ৰবাত যোৱা যায়েই। ধৰি লোৱা মেঘালয় বা বেলেগ বেলেগ ৰাজ্যৰ ফালে অৰুণাচল, বা আমাৰ অসমৰে বহুকেইখন ঠাই। কিন্তু এইবাৰ ভাবিলোঁ, এইবাৰ ভাবিলোঁ এইবাৰ ঘৰ ঘৰতে মানে সময় দিওঁ আৰু ভালকে কটাও সকলোৱে মিলি কিনে।
উম, ভালে কৰিলা।
তুমি ক'ত গ'লা পিছে নে উম' যাবাহে।
মই গৈছিলোঁ অলপ গাওঁ গৈছিলোঁ আৰু আহিলোঁ আৰু যোৱাকালি গুচি আহিলোঁ। গাওঁতে এনে ফুৰিব গৈছিলোঁ।
অ' ঠিকে আছে দিয়া আৰু বাকী উম, তোমাৰ কি ভাল লাগে পিছে মানে তোমাৰ গাঁৱৰ পৰিৱেশটো ভাল লাগে নে এনে চহৰটো বেছি ভাল লাগেৱ
অহা যায় গাঁৱতে বেছি গাঁৱতো ভাল লাগেচোন কিন্তু চহৰত যি যিহেতু থাকোঁ। এই বহুতো বহুত বছৰ বা কি আৰু বছৰতো এবাৰ দুবাৰ গাওঁ এবাৰ দুবাৰহে গাওঁ যোৱা যায় গোটেই বছৰতোটো গুৱা গুৱা চহৰতে থাকা যায়। গাৱঁত গ'লে আৰু ভাল লাগে আৰু আহিব মন নাযায়।
হয় বাৰু কাৰণ তোমাৰ চহৰতকে গাঁৱৰ মানে পৰিবেশটো যিহেতুকে তোমাৰ চাৰিওফালে সেউজ গছ গছনিয়ে ভৰপূৰ।
হয় হয়।
মানে আহিবই মন নাযায় আৰু এৰি কিনে এইবোৰ।
অ' এতিয়াতো এতিয়াতো এই কি খেতি কৰি আছে এতিয়া গাঁৱত।
কৰিছে বহুত ঠাইত নাইও পিছে কৰা। বতৰে মানে কিবা কৰে আৰু
হয় হয়।
আৰু পিছে, বাকী ভালনে তোমালোকৰ ঘৰত সকলোৰে।
ভাল ভাল ভাল, তোমালোকৰ?
আমাৰো আছে দিয়া আৰু ঠিকে থাকে সকলোৱেচলি
এতিয়া কি কৰি আছা পিছে, মানে পঢ়া বা পঢ়া শুনা।
অ'। যিহেতুকে তোমাৰ বৰ্তমান গৰমৰ বন্ধ দিলে বাৰু, কিন্তু আম কলেজ কলেজ খতম হ'ল শেষ হল। তোমাৰ আ, বিশ্ববিদ বিদ্যালয়ৰ তোমাৰ এচাইনমেণ্ট দিছে মানে, ঘৰুৱা কাম কৰিব দিছে আৰু। তাকে লিখি আছিলোঁ, আৰু ভাবিলো এতিয়া অলপমান ব্ৰেক লওঁ। সেইকাৰণে ওলাই আহিলো পথাৰৰ ফালে, ছাগলী কেইটাও লৈ আনো মানে।
অ', ঠিকে আছে।
মানে আমাৰ কি কয় এ, তোমাৰ এখন সৰুকৈ ফাৰ্ম আছে ছাগলীৰ। আৰু গৰু আছে বাৰু। কিন্তু ছাগলী বেছিকে আছে। মানে মায়ে অকলে অসুবিধা পায় আৰু দেউতা মানে আজি নাই। ঘৰত কিবা কামত গৈছে ওলাই। সেইকাৰণে মোক মায়ে দেউতাই মানে ত্ব দি থৈ গৈছে মাৰ লগত যাই কেনে ধুনীয়াকৈ ছাগলীকেইটা লৈ আহিবলৈ। তাকেই ওলাই আহিছোঁ আৰু।
গাঁৱত ছাগলী গৰু পুহিবৰ কাৰণে ভাল তে চহৰতটো ইমান সুবিধাও নাই। পুহিব চুহিব
উম', ন
সময়ৰো অভাৱ।
হয় হয়, ঠিকে কৈছা। তাত মানে যিহেতুকে তোমাৰ চহৰ আৰু সকলোৱে মানে তোমাৰ এইবোৰ কামতকে, পথাৰৰ কামতকে মানে হা সকলোৱে তোমাৰ হেই কৰে আৰু, বাহিৰা কাম বোৰ যেনেকে চাকৰি বা
হয় হয় ঠিকে কৈছা। ব্যস্ত জীৱন। চৰতৰটো গোটেই মানুহতো ব্যস্ত হৈ থাকে, ৰাতিপুৱাৰ পৰা ৰাতি লৈকে।
হয়, হয়। হ কিন্তু এটা কথা মই অলপ ভাবিছো মানে, মই-মই এনেও অলপমান ছোৱালীজনী এ উম, পৰ্যবেক্ষণ কৰি থাকো মানে কিছুমান কথা লৈ কিনে, ত হঠাৎ মানে এটা অ', কি কয় মগজুত এটা কথা আহিছিলে। যে অ', কি কয়, আমি নহয় প্ৰত্যেকে জানা এবাৰ-এবাৰ নহয় এবাৰ চহৰৰ জীৱনটো মানে অলপ সময় এৰিনে গাঁৱৰ পৰিৱেশটোত অলপ জীয়াব লাগে মানে। অভিজ্ঞতা ল'ব লাগে, বহুত অভিজ্ঞতা পোৱা যায়।
পথাৰ ঠি-ঠিকেই হৈছা ৰু।
উম।
মানুহ গোতেই কি আৰু ধৰা চহৰৰ ব্যস্ত হৈ থাকে, গাঁওৰ মানুহে আজিকালি ব্যস্ত হৈ থাকে। তথাপিও মানে অলপ কথা পাতিব বা কাৰোবাৰ লগত যাব মানে অলপ সময় উলিয়াই, চহৰতো ইমান দেখাই পোৱা নাযায়। ক'ৰবাত যায় আৰু ফুৰিব চুৰিব কাৰণে সেনেকুৱা নাই সেনেকুৱা আৰু কতো যোৱাই দেখাই নাযায়।
অ', কিয় কলো কথাষাৰ? যিহেতুকে মই চহৰতো জীয়ালো বা চহৰতো মানে মোৰ অভিজ্ঞতা হ'ল কিছু। মই ছয় বছৰ থাকিলোঁ আৰু গাঁৱত মই সৰুৰ পৰা ইয়াতে জন্ম পাইছো ন, তাৰমানে চহৰৰ পৰা এৰি কিনে মই এতিয়া গাঁৱত মাজে মাজে আহি থাকোঁ, ত' গাঁৱত মানে চহৰত মানে কিবা এটা মই মিচিং অনুভৱ কৰো, মানে কিবা এটা নাইকিয়া নাইকিয়া টাইপৰ অনুভৱ হয়। কি নাই, কি নাই, কি নাই, মানে কেতিয়াবা মই গাঁৱত আহি চাও। সেই অনুভৱটো মানে নাইকীয়া অনুভৱটো যেন অ', মানে ফিল আপ হৈছে মানে, সম্পূৰ্ণ হৈছে। সেয়া হৈছে তোমাৰ শান্তিটো যিটো মানে সেউজীয়াবোৰ-সেউজীয়াবোৰ দেখি কেনে মানে, কি কয় তোমাৰ তাতেও নাথাকা নহয়, চহৰতো তোমাৰ সেউজীয়া আছে বাৰু কিন্তু ইয়াত মানে তোমাৰ সেউজীয়া বোৰো আছে ওচৰ পাঁজৰৰ পৰা। ভাল প্ৰকৃতিৰ লগত মানে ভাল সময় তাইম মানে পাৰ হয় আৰ।
ঠিকেই আৰু তাত একদম গাড়ী মটৰ এনাও নচলে তুন, ভাল লাগে আৰু ৰাস্তাবোৰো মা নে খালী খালী হৈ থাকে, যাব কাৰণে, ফুৰিব কাৰণে।
অ', আৰু তাতে মানে তোমাৰ হয় ঠিকে আছে, ভিতৰুৱা ন ঠাইবোৰ বেছি মানে গাড়ীৰৰ এনেকা হৰ্ণবিলাকো নাই। বা ঠিকে আছে আৰু পৰিৱেশটো তোমাৰ অভিজ্ঞতা কেনেকুৱা পাইছা, গাঁৱত যে অহা মানে কেনেকুৱা লাগে মানে মানে এৰি যাব মন যায় নে? গাঁৱৰ পৰা যেতিয়া চহৰলৈ য যোৱাৰ সময় হয়, কেনেকুৱা অনুভৱ হয় সেই দিনটোত?
এৰি যাব মন নাযায়। মইতো গাঁৱতে মৰো জন্ম হৈ তেওঁ জন্ম হৈছো, কিন্তু গাঁৱত ইমান থকা নাযায়, মই এবছৰ ন দুইবছৰতে গুৱাহাটী মানে চহৰত আহি গৈছো, আৰু আহি যোৱাৰ লগে লগে তুমি সেনেকৈ যোৱাই নাযায়, ত' বছৰত কেতিয়াবা দুই বছৰত কেতিয়াবা যায়, বেছি দিন নাযায় এবাৰে গৈছিলো এমাহ থকাকৈ, আৰু তাৰ পিছত দুদিন তিনদিন থাকাকে তাৰপিছত গুছি আহিব ইচ্ছা নাযায়, কাৰণ ভাল লাগে আৰু পৰিৱেশটো, চহৰৰ চহৰতকৈ যোনটো সকলোৱে মৰম মৰম আদৰ কৰে।
এটা গাঁৱত ককা আইতা আৰু গোটেই পৰিয়াল একেলগে মামাহত আইতাহঁত
আৰু তোমাৰ বাকী পঢ়া শুনা ঠিকে চলি আছে নে?
আছে, আছে, আছে থিকে আছে।
হয়, ঠিকে আছে। আৰু
এনে কতো ফুৰিব চুৰিব যোৱা নাই?
কিবা থলুৱা খাদ্য খাই পাইছানে? হয়।
গাঁৱৰ এনেকুৱা খাই পোৱা নাই থলুৱা খাদ্য, তুমি খাই পাইছানে নাই?
মানে তুমি ধৰি লোৱা কিবা এনেকুৱা উম শাক যেনেকে ধৰি লোৱা ভেদাইলতা, নৰসিংহ, মানিমুনি আৰু গাব বাঁহৰ গাজ আৰু আৰু তোমাৰ ধৰি লোৱা নিজৰ নিজৰ ঠাই ভিত্তিক লৈ কেনে মানে।
উম,
এইটো বাৰু থলুৱা সতে মানে সকলোতে পায় বাৰু আজিকালি চহৰতো পায়বিলাক লৈয়ে যায় তেওঁলোকে। এই পাহাৰীয়া অঞ্চলৰ লোকসকলে।
আৰু এতিয়া বেপাৰ বাণিজ্য কৰিব আহ ন পাইছো, পাইছো, পাইছো,।
উম, ভাল লাগে ন, কচোতো বহুত মানে। গোটেইকেইটা একো পেলনি নাযায় তাৰে।
হয় ঠিকে কৈছা পাতো, পাতটো পেলনি নাযায়।
একো পেলনী নাযায় বৰ্তমান মই হেই কৰি আছো ৰ বা মাৰ লগত আহিছো যে ঢেকীয়া বুলি আছো চাৰিওফালৰ পৰা। আৰু এ, লৈ যাম অলপ।
উ, ভালে আও গাওঁত বহুত ধেকীয়া অ,। পোৱা যায় মানে বাহীয়ে মানে কি কয় আৰু।
হয়, হয়, দিয়া পিছে। ভাল লাগিলে, কথা পাতি বহুত দিনৰ মূৰত। আৰু পিছলৈ কথা পাতিম ফোন কৰিম বেলেগ এটা বিষয় লৈ কিনে।
ঠিক আছে দিয়া।